হেল্ল'
হেল্ল অ কি কৰিছা
এই ভাতকেইটা খাই বিচনাতে শুই আছোঁ মোবাইল চাই চাই
অ মই সে খাই বৈ উঠিলো আৰু আজি আজি মানে গাটো অকমান বেয়া এই বিষটো বেছি হৈছে পিঠি বিষটো এক্সাৰচাইজ কৰিছিলো
ৰেষ্ট কৰিলে দুদিনমান অকণ বিখাই বোলে
অ সেইকাৰণে টেবলেট দিছে খাবলে এই টেবলেট খাই পেলাই মানে আজি দিনত নাখালো বোলো আজি নাখাওচোন এতিয়া খালো আৰু ভাত খাই উঠি তাৰপিছতে বোলো তোমালোকে ফোন এটা কৰো কি খবৰ
ভালেই তই ভালেই কৰিলি আকৌ সি গৰম পানী সেষ দিছে নেকি কি
নাই দিয়া নাই দিয়া গৰম পানী সেক দিবলৈ দিয়া নাই এক্সাৰচাইজে দিছে মানে কালি ভালেই আছিল আজিহে অকন বিষটো বেছি পাইছো তাৰপিছতে বোলো সোনকালে ভাতকেইটা সেইকাৰণে খাইকৈ আজৰি হলো আৰু শুই থাকিম এতিয়া হেল্ল' হেল্ল' হেল্ল' শুনা নাই ন